হেল্ল'। কি কৰি আছ।
এ আছোই। নিবহি দোকানৰ পৰা আহি।
অ', চাহ খালি।
চাহ, চাহ নাই খোৱা গধনি পথাৰত যাওঁতে খালো যে। দিয়া নাই খোৱা, আপুনি কি কৰিছে।
ৰাতিলৈ কি বনাবি।
ৰাতিলৈ দালি বনাম তাৰ পিছত ভেন্দি আলু তেনেকে ভাজিম।
অ'।
আপুনি কি কৰিছে।
মই হেৰি আনিছোঁ, ক'লা কচু কাটি থৈ দিছোঁ ক'লা কচু যে।
অ'। ক'লা কচু কিহৰ গলত বনাব।
ক'লা গছৰ মাছ যে বনাম। আৰু কেনে মাছৰ লগত।
অ', অ', কি মাছ।
তাৰপিছত আকৌ সেই এই সৰু, সৰু মাছ। সৰু মানে পুঠি মাছ আৰু অকণমান খাব পাৰা।
অ'।
তাৰপিছত গধূলিলা আকৌ ভাৰি বনাওঁ মাছ দি পেলাই তাৰপিছত দালি বনাম।
অ'।
পটল ফ্ৰাই কৰিম।
উম।
সেয়া তাৰপিছত চাটনি অকণ বনাব লাগিব। তিলৰ চাটনি, তিলৰ চাটনি
কি চাটনি বনাব?
তিলৰ চাটনি।
অ', অ', নাই খাই পোৱা কেনেকে বনায়?
তিলৰ চাটনি তিলখিনি ভাজি ল'ব লাগে। তিলৰ চাটনি ভাজি বোলে বনাই ভাজি বোলোই।
অ', ভাজি পেলাই কি কৰে?
নহৰু, আদা, জলকীয়া বেলেগ চাটনি যেনেকৈ বনায় আৰু। তেনেকে পিচি ল'লেই হ'ল আকৌ তিলৰ তিল ৰঙালাও পাতৰ লগতো চাটনি খাব পাৰে নহয়।
অ', হয় নেকি।
অ', তিলখিনি ভাজি ল'ব লাগে প্ৰথমতে। মই কওঁ শুনা ৰঙালাও পাতখিনি তিলখিনি প্ৰথমতে ভাজি ল'ব লাগে তাৰপিছ পিছত ৰঙালাও পাতকেইটাও তেনেকৈ ধু ভালকৈ ধুই ওপৰত এটা হেৰি ওলাই নহয় শুজ ওলাই নহয়।
অ'।
কুমলীয়া কুমলীয়া পাত হ'ব লাগে আৰু ৰঙালাও।
অ'।
সেইখিনি গুচাই ল'ব লাগে, গুচাই ল'বলৈ তেলক অকণমান কমকে দি পেলাই মানে সেকি ল'ব লাগে কেৰাহীত।
অ'।
ঢাকি লৈ পেলাই তাৰপিছত সেইখিনি আকৌ আদা নহৰু সেইখিনিও মানে খালি হেৰিতে কেৰাহীতে অকণ পূৰা নিচিনা কৈ ল'ব লাগে।
অ'।
কৈ লৈ পেলাই পাতাত পিচি হেৰি দিব লাগে নেমু অকণ চেপি দিব লাগে। কেঁচা মিঠাতেল দিব লাগে।
অ', অলপ টেঙা টেঙা লাগিব তেতিয়া নেমু দিলে।
টেঙা টেঙা লাগে তেতিয়া খাই ধুনীয়া লাগে বনাই খাবিচোন।
উম, খাব লাগিব আ
অহ, তেনেকৈও খাব পাৰে তিলৰ তৰকাৰীও খাব প পাৰে মাছৰ লগত।
অ', মাছৰ লগত খাই পাইছো অ'।
তিল কাঠ আলু। মাছ তেনেকে আকত তিল মাংসৰ লগতো বনাব পাৰে।
অ', মাংসৰ লগত খাই পোৱা নাই, কেনেকে খাই?
মাংসৰ লগত সেই তিলখিনি ভাজিয়ে ল'ব লাগে আৰু।
অ', ভাজি পেলাই গুৰা কৰিব লাগে। অ ভাজি পেলাই মানে গুৰা কৰি
অঁ ভাজি পোলে গুড়া কৰি থৈ দিব লাগে মাংসখিনি যেনেকৈ তেনেকৈ বনায় আৰু আমি যেনেকৈ মাংস বনাওঁ তেনেকৈ বনাই কৰি লৈ তাৰপিছত মাংস সিজিলে মাংস চাংখিনি সিজাৰ পিছত
উম
হবলক সময়ত তিলখিনি দি পেলাই অকন লৰাই দিবলে হেৰি কৰি ঢাকি থৈ দিব লাগে আৰু পানী অকণ দিলেও দিব পাৰি তিলখিনি ভালকৈ তিলৰ চেনটো ভালকৈ আহিবলৈ মাংসত লাগ হেৰি তিলখিনি যাতে সোমাই যায় আৰু তেনেকৈ অকণ সময় সিজাই ল'ব খাই ধুনীয়া লাগে চব মাংস বৰ অঁ মুৰ্গী মাংস হাঁহৰ মাংসৰ লগতো খাব পাৰে খাই ধুনীয়া লাগে তিলৰ ঢেৰ হেৰি বনাই বনাই খাব পাৰে তেনেকে
অ
তিল দি পেলাই হেৰিও খাব পাৰে তিলৰ এক্সট্ৰা চাটনিও খাব পাৰে তিল বুট বুট বা মটৰ পটৰ পিঁয়াজ কুটি দিব লাগে জলকীয়া কুটি দিব লাগে
অ
তিল খিনি সেই ভাজিবলৈ মানে গুড়া কৰি লবই লাগিব আৰু ভাজিবই লাগিব তিল খিনি কেঁচা তিল নহ'ব
ভাজিলে ভাজিলে চেনটো ধুনীয়া আহে নহয় গোন্ধটো ধুনীয়া আহে ম্
তিলখিনি ভাজিহে খুন্দি লৈ পেলাই পিঁয়াজ মিহি মিহিকৈ কুটিব লাগে তাত বুট বা কেঁচা মটৰ বুট তিয়াই থবলৈ দিব লাগে আৰু তাৰ পিছত আকৌ কেঁচা মটৰ থাকে যদি কেঁচা মটৰও দিব পাৰে আদা জলকীয়া কুটি পেলাই হেৰি কৰিব লাগে তেল অকণমানো দিব লাগে তেনেকৈ ধুনীয়া লাগে খাই তিলৰ চাটনিও
উম তেল অকণ দিলে গোন্ধটো ধুনীয়া লাগে চাগে
অঁ গোন্ধটো ধুনীয়া হয় মিঠা কেঁচা মিঠাতেলৰ মানে গোন্ধটো আহে যে
অ ভাল লাগে তেতিয়া
অ
উওম
তিল দি পোলাই অকল তিল দি মাছও খাব পাৰে মাছৰ তৰকাৰী
অ
এই তিলৰ মানে ধেৰ হেৰি আছে। খোৱা নাই যদি এটা এটা বনাই খাই দিওঁ।
খাব লাগিব মই এনে হে মাছৰ লগত অল বন খাই পাইছো মাংসৰ লগত খাই পোৱা নাই। চাটনি নাই নাই খ বনাই।
অ। স চাটনি মই চব বনাই খাওঁ চাটনি বনাইও খাওঁ।
অ।
আকৌ কেঁচা তিলেও কেতিয়াবা অকল কেঁচা তিল নহৰু আদা দি পেলাই জলকীয়া দি চাটনি বনাই খাওঁ।
অ এ হেৰি অ' এই আপুনি গাজ টেঙা আচাৰ বনাব জানে?
অঁ।
মই মানে এই গাজ টেঙা আনি থৈ দিছো যে, কেনেকে বনাই নাজানো।
অঁ গাজ গাজ টেঙাখিনি ৰুকনি যে আছে।
অঁ।
চাটনি তাটনি বনাওঁ যে আমি গাজৰ,
অ'।
সেয়াত ৰুকি পেলাই দুদিন-তিনদিন তিয়াই থৈ দিব লাগে পানী দি।
অ'।
তাৰপিছত সেইখিনি চাব লাগে টেঙা টেঙা হয় নহয়।
অ'।
টেঙা টেঙা হ'ব যেতিয়া অকন অকন মানে চেপি দিব লাগে। হাতে পানী একে সম্পূৰ্ণ চেপি দিব নেলাগে আ। অকণমান চেপি পেলে এদিন কাঢ়া ৰ'দ এটাত এদিন দিনটো দিব লাগে, যদি বেছি কাৰা হয়। তেতিয়া এবেলা ৰ'দত দিলেও হ'ব। যদি ৰ'দটো কম হয়, তেতিয়া দিনটো দিব লাগিব মানে। সেইখিনি পানী হেৰিটো নাইকিয়া হ'ব লাগে, অকণ জৰ জৰীয়া টাইপ হয় যে।
অ'।
তেনেকুৱা হ'ব লাগে, পানী থাকিলে কিন্তু সেইখিনি বেয়া হ'ব সোনকালে। তাৰপিছত হেৰি দিব লাগে এইয়া ভোট জলকীয়া যে।
অ'।
সেই গাজ টেঙাত ভোট জলকীয়া দিলে খাই বেছি ভাল লাগে। ভোট জলকীয়াখিনিও তেনেকে কুটি পেলাই অ' কুটি পেলাই ৰ'দত দি নিমখ, সানি পেলাই ৰ'দত দি থৈ দিব লাগে। দি পেলাই তাৰপিছত সেই গাাজ টেঙা খিনি শুকালে নহয়, জৰ্জৰীয়া হ'ল গাছ টেঙা আকৌ কেঁচা মিঠাতেল দি সেই আচাৰ বনালে খাই বেছি ভাল লাগে। তাত হেৰি দিব লাগে এইয়া মছলাখিনি। মছলাখিনিত পাঁচফোৰণ কেটামান, তাৰপিছত ধনিয়া গুটি, জিৰা, সেইখিনি জলকীয়া। এক্সট্ৰা শুকান জলকীয়া যে পায় দোকানৰ পৰা আনিব। বা ঘৰত যদি শুকুৱাই থোৱা জলকীয়া থাকে, ঘৰৰ গছৰ। সেয়া দিলেও হ'ব।
উম।
দি পেলাই খুন্দি কৰি লৈ অকনমান মানে গোটা গোটা হৈ থকাকে খুন্দিব লাগে। গাছ টেঙাত দিয়াকে।
অ'।
সেই খুন্দি পেলাই গাছ টেঙাখিনি হৈ গ'ল নহয় এই হেৰি চিচাৰৰ বাট তি যে ডাঙৰ। সেই বাতিটোত গাছ টেঙা খিনি দিব লাগে, দি লৈ পেলাই মিঠাতেল গাছ টেঙাখিনি আ হেৰি আন্দাজমতে আও। কিমান আছে, সেইটো হিচাপত মিঠাতেলখিনি মানে ডুব যোৱাকে দিব লাগিব। নিমখ, হালধিটো, দিব লাগে সেইটো জানাই আৰু। গাছ, টেঙাখিনিত, নিমখ, হালধি সেইখিনি দি পেললে মিঠাতেলখিনি, সানি ধুনীয়াকৈ লৰাই সেই চিচা বৈয়ামটো। ত বাতি তোতে আৰু
অ
দুদিনমান ৰ'দত, দিব লাগে।
অ
ৰ'দত, দিয়াৰ পিছত খাব পাৰি আৰু লগতে
অঁ
গাছ, টে গাছ টেঙা, আকৌ টেঙা কৰিও থৈ দিব পাৰে নহয় বহুত দিনলৈকে এবছৰলৈকে।
বেয়া হৈ নাযায় এবছৰ থলে থয় দিলে
নহয় বেয়া ধুনীয়াকে চিচা বৈয়ামত থব লাগিব আকৌ গাছ টেঙা, সেই চিচা বৈয়ামতহে আচাৰ বনাব লাগে।
অ প্লাছ
প্লাষ্টিকৰ অ প্লাষ্টিকৰ, বৈয়ামত থৈ দিলে মানে তাৰ পৰা ৰ'দত, দিলে ঘামি পোলে পানী এটা ওলাই যায়্
অ
সেই পানীটো ওলালে হেৰি হয় মানে ভেঁকুৰ উঠে।
বেয়া হয় যায়।
তাত একো ভিনেগাৰ- চিনেগাৰ একো দিব নালাগে গাছ টেঙাত সি নিজেই টেঙা হয় যে।
অ
সেইকাৰণে বেলেগ হেৰি দিব নালাগে আৰু ভিনেগাৰ- চিনেগাৰ
অ মই বনাব লাগিব আকৌ
তাকে দিব লাগে অঁ আকৌ গৰম কৰিও দিয়ে কিছুমানে।
অ
বেলেগে বনোৱা সুধিছোঁ নহয় গৰম কৰিও দিয়ে মই আকৌ গৰম কৰি নিদিওঁ কেঁচা মিঠাতেলে, দিওঁ।
অ কেঁচা মঠা মিঠাতেল, দি দিলে একো বেয়া নহয় নহয়।
অঁ
কেঁচা মিঠাতেলটো, দিলে এক বেয়া নহয় চাগে।
একো বেয়া নহয় ভাল হয় কেঁচা মিঠাতেলৰ, গোন্ধ এটা আহে।
অ
খাই ভাল লাগে আৰু।
উম'
ঘৰত পেৰা মিঠাতেল, হলে বেছি ভাল হয় আজিকালিনো ক'ত ঘৰত পেৰা মিঠাতেল পাই।
অ পাব উম ঘৰত পেৰা মিঠাতেল, পাবলৈ নাই।
উম গাজ টেঙা টেঙা, বনাই থৈ দিয়ে এই তেতিয়া টেঙা বনাই থৈ দিলে কেঁচা জলকীয়া, হেৰি কুটি কুটি লৈ তাত টেঙা অকণমান চেপ হেৰি গাজ, টেঙাখিনি পানীটো চেপি দিব লাগে আৰু। দি লৈ পেলাই নিমখ, মিঠাতেল, খানি ভাতৰ লগত তেনেকৈও খাব পাৰে গাছ টেঙা মাছৰ লগত হেৰিও খাই নহয়, খৰিচা বনাই থৈ যে খৰিচা মাছৰ খৰিচা বুলি কয় যে।
অ'।
এই গাজ টেঙা দি মাছ বনালে তেনেকুৱাও খাই ভাল লাগে।
কিন্তু গাজ টেঙা পাবলৈ নাই যে আমাৰ ইয়াত।
অ'।
গাজ টেঙাটো পালে ময়ো বনালোঁ হয়, বেছিকৈ আছে যদি দিবাচোন।
অ', হ'ব দিয়ক দিয়ক নিম দিম মই মানে ইয়া ঘৰৰ পৰা আনিছিলো যে। শুনিছে? হেল্ল'? দশ মিনিট হ'লেই। হেল্ল'? অ', কওক? হেল্ল'?